হেল্ল'
অ বাইদেউ কওকচোন
হেল্ল'অ অ' কি কৰি আছা
মই কাপোৰ বুই আছো দিয়ক
অ কি লগাইছা
কি লগাইছো মানে মই চাদৰ লগাইছিলো
চাদৰ লগাইছা
আদৰহ
অ চাদৰ লগাইছে মই বব‌জা জানো মানে কি সম্পূৰ্ণ নাজানো এতিয়া মই ৰুমাল লগাইছিলো মাজত যতে ৰুমাল খিনি ওলাল বেছি নাই বিছ খ লগাইছিলোঁ
অ
আমাৰ বৌ এজনী আৰু আমি দুইজনীয়ে লগাইছিলো মানে এনেই ব'ব পাৰোঁ টানোতে মানুহ লাগে যে অকলে অকলে নৰোঁ আমাৰ চোতালখনো সৰু ন চোতালো সৰু সেইকাৰণে মানে মেৰবাতি দি পেলাই যেনে তেনে বিছখন পাৰোঁ আৰু
অ এই বিচখনত কিমান লাগে বাৰু সূতা উ মই মানে ৰুমাল লগাই পোৱা নাই উম
কি পাচমুঠি সূতা লৈছিলোঁ হেৰিয় আছোয়ে বগ বাই মিলি তাৰমানে সূতা‌ আমাৰ বাঢ়িছে বাৰু অলপ
অ পাঁচমুঠি সুতাৰ হে বিছ খ ওলাইছে আৰু ন
অ, 'ওলায়ো সূতা বাঢ়িছে আমাৰ। এতিয়া উঘাত ধৰ খুতা থাকিলা আৰু সেইটোৱেই তথাপিত নাই নাই হয়তো পঁচিশ মান আহিব বুজিছা। আমি মানে প্ৰথম লগাইছো এইবাৰ ৰুমাল সেইকাৰণে মানে আমি হেৰি কৰিলো। কি বুলি কয় এয়া হেৰিখনহে দিলো কমাই দিলো ভয়তে কমাই দিলো প্ৰথম ৰুমাল, লগাইছো যে।
নাই সেইকাৰণে সুধিছো মোৰো লগাব লগা হৈ আছে।
মই চাদৰটো এমুঠিত টানিমুনি যেনে তেনে এখন আহেহে হয়। উম হম
এ দোকানতোন এখন ৰুমালত, একদম বিশ টকাত কে
বিশ টকা ৰুমাল পায় নেকি? নাপায় পঞ্চাশ টকা ইয়াত আমাৰ।
হয় নেকি মানে হেৰি মই এইটো কি সূতা জানো ধূলি সূতা নেকি? কি মাছাজ নহয়। অ তাৰপিছত হেৰি মই আনিছিলো মানে অ বিশ টকাকে আনিছো সেইকাৰণে ভাবিছো। মানে নিজ লগাব লাগিব আৰু আগতে মানে কি মাহ কব দিয়ে তাৰ পিছত মামাহঁতৰ আইতাই দি পঠায়। তেনেকেই চলি যায় এতিয়া মানে কাপোৰ কানি নলগোৱা হ'ল যিহেতু এতিয়া নিজেই কৰিব লাগিব।
অ অ ঠিকেই নিজে অকণ ব ক লাগে বয়কো নাই। আমাৰ আকৌ অ আমাৰ আকৌ হিচাপ নাই বৈয়ে বোলে বৈ বয়ে মই বোলে মই ব যোনে যেনেকে থাপত পাওঁ আৰু মই খ বো তই দুখন ব বিলাক নহয় আৰু যোনে সুবিধা পাও আৰু তেনেকে আৰু বৈ সুবিধা পালে বৈ বয় বৈ সুবিধা নাপালে মই বওঁ
অ ঠিকে আছে মকা মেলা কৰিলে আৰু ভালহে আমি এতিয়া অকলে অকলে ৰুব লাগে মানে বাকী খিনি কৰি দিয়া মানুহ আছে কিন্তু। এখন বোতে নিজে ল আৰু কি হয় মানে তাঁতশালত মানে চবৰে জুতি বিলাক বেলেগ বেলেগ ন মই ভাল অ মই ভাল কৰি লোৱাটো বেলেগে ভাল কয় ন। ভাল নাপাবওঁ পাৰে বেলেগ এটা জুতি শুলে। সেইকাৰণে মানে মই অকলে গৈ থাকোঁ। আমাৰ বঙালী খন আহ বঙালী খালত আৰু দিগদাৰ জানেনে। অ বঙালী খালত মানে- সুবিধা মানে কে বহুত মিলাব লাগে। অকমান তেইয়া বেইয়া। হ'লহে মানে।
অ উম আমাৰ অসমীয়া শাল যেনিবা।
অহ মানে অসমীয়া শালত আগতে বৈছিলোঁ। কিন্তু অসমীয়া শালত আপোনাৰ। সময় লাগে অলপ ন। তেওঁ বঙালী খাল হ'লে মানে টনা শাল হ'লে অকমান। সুবিধা হয়। কাবোৰ ববলৈ নেপতকে হয়।
হয়।
পাৰিলে সেনেকুৱা এখন আনিহে ল'ব।
বঙালী কি বঙালী শাল।
উম উম।
দাম ঢেৰ হ'ব নহয় আজিকালি। বুইছা শিপিনী ধেয় হ'ল আজি গোটবিলাকত। চব হেৰি হৈ গ'ল যে গোধ হোৱা পা শালৰ দাম বাঢ়ি গ'ল।
বাঢ়ি গৈছে উম।
ছে মোৰ কিন্তু বঙালী মাকুৰ দুটা আছে ঘৰত। এতিয়াও আছে।
অ।
উম।
সেই প্ৰথমতে শিকোতে মোৰ একদম আঁঠু চাঠু ফুটা ওলাই গৈছিলে জানেনেে। মাকো লাগি লাগি।
অ অ।
নাজানোঁ। দিওঁ কিবা চাইডে আহি একদম আঁঠুত লাগি যায় সি তেজ ওলাই যায় কেতিয়াবা।
অ শিকি শিকি পাৰিছা অ দেই। একো নাই মানুহে অকমান লছ কিবা এটা শিকোতেতো কিবা এটা হয়ে ন
অ সেইটোৱে নাই এতিয়া শিকিলো কাৰণে এতিয়া নিজৰ কাপোৰ খিনি নিজে গৈ আছো ন
অহ
আৰু আজিকালি বজাৰত মানে কম দামত কাপোৰ পায় যদিও মানে সেইবোৰ ইমান আৰামদায়ক নহয় ন সেইকাৰণে মানে নিজে বৈ পেলাই পিন্ধা নিচিনা মানে হ'বই নোৱাৰে
নোৱাৰে অ ভাত খালা নে নাই
উম খালো খালো
কি খালা আজি খালোঁ খাই পেলাই ছোৱালীক স্কুলত থলোঁ থৈ পেলাই হেৰি কৰি দিওঁ ই শালৰ ওচতে বহি আছিলোঁ বাও এই আমাৰ আকৌ বাহিৰৰ শাল যে ৰ'দ পৰে ৰ'দ পৰে সেইকাৰণে আমি অহ বৰষুণ সেইকাৰণে শাল সদায় ভিতৰত হ'ব লাগে হয়নে
অ বাৰাণ্ডাত বা এনেকে টিং চিং দিয়া ধুনীয়া চালি থাকিব লাগে
থাকিব লাগে আমাৰ বাহিৰত যে অকণমান অসুবিধা হয় মানে গম পাইছা
অহ
আগবেলা অকণ বোৱাওঁ বোৱা কৰি এতিয়া ভাত চাত বনাব লাগিব বনাই কৰিলো আকৌ দু টা বজাত খাই কৰি দুটা মানে আও তিনটাই বাজ আজৰি হও তে আকৌ চাৰিটা পা সেই বৌৱে ধৰা মাজতে ব'ব অকণ দেই আমাৰ বৌ অকণ মোতকে বেছি পাৰে বাও বৌয়ে বেছি পাৰে আও অকমান
অ
তাৰপিছত এতিয়া আকৌ ইয়াৰ পিছত আকৌ কিবা লগাবা নে কি?
ইয়াৰ পিছতে সেই ৰুমালে লগাও বুলি ভাবিছো ৰুমাল। বা গামোচা দুটাৰ ভিতৰত কিবা এটা লগাম আৰু গামোচা অলপ লগাব লাগে ৰুমালো লগাব লাগে ৰুমাল লগালে বাৰু বেছি দিন নালাগে সোনকালেই হব।
অ উ ৰুমাল পতকে হয় হয়নে? উ এতিয়া তোমাৰ কেইখন ওলাল কেইখন আছ? যে
নাই মই শালত
অ তুদি লৈ চাহে অ অ। তোমাৰ নিজৰে নে গোটেই কেইখন?
অ মোৰ মই বৰ্তমান নিজৰ বুলিয়ে বৈছো কিন্তু ঘৰত আকৌ কাৰোবাক কাৰোবাক দিব লাগিব নহ মাহঁতক বাহঁতক আৰু বৈ থাকোতে কোনোবা পায় এনে কে মানে নেৰা নেপেৰাকে ধৰে। ভালে নিদ- দি নোৱাৰি মানে।
অ সেইটোৱেই হয় বাৰু নিজৰ মানুহে কিবা বিচাৰিলে দিবলৈ মন যায় হয়নে?
অ এতিয়া মানে গোটেই কেইখন মোৰে বাৰু নখন লগাইছিলো কিন্তু সে অ, কিন্তু মানে ধৰি থৈছোঁ। আৰু পাঁচখনন মান বেলেগলৈ যাব-
যাব অ অ মানে কি এইবিলাক বৈ থাকিব লাগে ন কাপোৰ কানি যিমানে তুমি কিনা কাপোৰ নিপিন্ধা। হয়নে নিজে হাতে বোৱা কাপোৰখনৰ নিচিনা হ'ব নোৱাৰে হয়, উম একো নহয় মানে- আৰামো আছে একো নহয় অ পিন্ধা এটা আৰাম মো আছে
আৰাম আছে দেখাও কিন্তু সেই মোৰ কিন্তু যিমান কিনা কাপোৰ নহওক দেই মই বোৱা কাপোৰৰ প্ৰতি বেছি মুখ মানে মোৰ।
চিম' হয় হয় হয় ভাল লাগে গৰমতো আৰাম সেয়া ঠাণ্ডাতো আৰাম।
আৰু বজাৰত বিক্ৰী কবলৈ গ'লে টোন দাম পোৱা যায়। কিন্তু আমাৰ বিকিবলৈ নহয় আৰু বিচাৰে মানুহে কিনিম বুলি।
এটা ল'ব পাৰা।
অ কি বেছি পোৱা নাই যিখিনি আছে বোলো পিছত বা পা পাও নে নোৱাৰো ন ববলৈ সেইকাৰণে মানে মই নেবেচো কাপোৰ। যিখিনি বও মানে নিজে লৈ থৈ দিওঁ আৰু তেনেকে টানা আজোৰা পাৰিলে দিওঁ আৰু।
উ অ'- অ' আমি মানে ইয়াৰ পিছত এতিয়া আকৌ হেৰি লগাওঁ বুলি ভাবিছিলো এ তোমাৰ পিন্ধা গামোচা বিলাক যে মতা মানুহৰ।
অ '
হেৰিটো আমি মাছছতোই লগাম। ঘৰ পাই পাই ৰুলিং ৰুলিং একে এতিয়া এখন- এখন গামোচা আহৈ তিনিশ টকা নেকি?
আহৈশ তিনিশ উম অ' সেইদিনা এ বিহুত এইবাৰ বিহুত মই কিনি আনিছো। দুশকে মানে অ' মানে সেই ছুটি আৰু চুটিৰ কাৰণে দুখতে পাইছো উম মানে যেনে তেনে গা -ধুবলে হয় আৰু উ এনেই
আলহী দুলহী আহিলে ন নিজৰবিলাককো আলহী দুলহি আহিলেওলাগে। লাগেই ল'ৰা ছোৱালীকো লাগে। হয়তো
বৈ লোৱাই ভাল আৰু দিয়ক। নিজে বোৱা খন আৰু ধুনীয়া। ধুনীয়া মতমতীয়া।
উম, দিয়া। তাৰপিছতে এতিয়া দুপৰীয়া দুপৰীয়া ভাত বনাবানে বনাই লৈ যায় একেবাৰে।
নাই মই মানে ৰাতিপুৱা একেবাৰে বনাই দিওঁ। মানে মোৰ মেচিনো আছে কাপোৰ চিলাব থাকে আকৌ কাপোৰখন ববও লাগে। সেইকাৰণে মানে মই টাইম নহয় যে একেবাৰে বনাই থৈ দিওঁ আৰু কেতিয়াবা মানে হেৰি আৰু। ভাজি চাজি কিবা বনাও বাৰু। এনেই অ' ভাত দাইল বা এনেকুৱা সব্জি খিনিও অ' একেবাৰে বহাই দিওঁ, এ ল'ৰা ছোৱালী স্কুলৰ পৰা অহা আগে আগে তেতিয়া হেৰি কৰো আৰু কিবা এটা বনাও আৰু পটকে এনে গোটেইখিনি কৰিব লগা হলে টাইমতটো লাগে যে বহুত সেইকাৰণে মানে অ' সেইটো একেবাৰে কৰি থৈ দিওঁ।
অ' অ' ভালেই কৰিছা। ময়ো তেনেকেই কৰি থাওঁ গৰম। টো বেছি হয় নে?
অ গৰম বেছি আৰু বেছি গৰম হৈ থাকিলে খাব অ খাবলৈ মনো নকৰে বেছি গৰমত উম,
হয় আকৌ তাকেই তাৰছতে মই কি বনালো আজি হেৰি কালি। ৰাতিপুৱা মানে কালি মাছ অকণ আছিল ৰাতি। থাকোঁতে মানে ৰাতিপুৱা সেইকণ মাছ ফ্ৰাই সৈতে পানে পানী ঢালি গৰম ভোৱাতেই হ'ল পানধৰি তেনেকে। খালে খচ এতিয়া দুপৰীয়ালে সেই আ আছেডু পিছ তিনি পিছে আছে তাকে অকণ জিকা এটা আছে টেঙা টেঙা বনাম আওঁ। টেঙা জোল বনামা আৰু গৰমত থৈ দিম আৰু তেনেকৈ কোনোবা ভাত কেইটা বনাই থৈছো তাহত জোল কন বনামাও অ
অ ৰ'বচোন আপোনাক কথা এটা সুধো সেই বেহুৱা বেহুৱা জেগা হ
অ অ সেইটোকে তেনেকে কয় অ তাৰমানে অ তেনেকে কয় এইকেইটা এতিয়া খোৱা যো অ কেইটা দিনত সেইটো খাবই লাগে ন উম অ ঠিক আছে তুমি কামত লগা ন হ'ব দিয়া ত ন মত বোলে আমাৰ ঘ ল। আমাৰ ঘৰ দ কম।